হেল্ল
শুনি আছে নে?
অঁ অঁ শুনিছোঁ শুনিছোঁ।
অঁ অঁ কলটো পতককে কাট খাই গল উম।
হয় হয়। যোৱাকালি আঁ একেলগে মই বেছিকে আনিলোঁ মানে। তোমাৰ কিন্তু কিলো বহুত লৈছে। কিন্তু মানে মানুহজনৰ আম কেইটা বহুত ভাল হয় টেষ্টি হয়। কিছুমানৰ আম দেখাত পকা থাকিলেও টেষ্ট নাথাকে হয়নে উম, হয় তাৰপিছত আনি পেলাই মই সেই যোৱাকালিৰ পৰা মোৰ আৰু টাইম চাইম নাই আৰু খাব মন গ'লে খাই দিলোঁ আৰু। অলপ আগতে মই কাটিলো ডাঙৰকৈ এটা আ কাটি পেলাই ডিচত সজাই লৈছোঁ। তাৰ পিছত হাত চাত ধুই মেলি তেনেকে খাওঁ আৰু, তেনেকেই আৰু খাই দিলোঁ। এই যেতিয়া মন যায় মই তেতিয়াই খাওঁ সেইটো কথা নাই আৰু যে ইভিনিঙে খাব লাগে সেইটো নহয় আৰু। এ তেনেকে সেয়া আৰু।
আমিও আম খালো আজি বাৰু।
অঁ।
উম আমাৰ মানে ঘৰতে মই এতিয়া য'ত আছো মাহীহঁতৰ ঘৰত আ ছো মই তাৰমানে মাহীহঁত হতৰ ঘৰতো দুজোপা তিনিজোপা মান আম আছে, এই আম মানে ইয়াত ইয়াতে ন বহুত বস্তু আছে মই তোমাক সিদিনাখন কৈছিলো চাগে ন ঘৰৰে চব আছে বুলি ঘৰৰে চব থাকিলে ভালেই
ভাল লাগে অ
এতিয়া মানে মন গ'লে লেতে কু এটা চিঙি খাই দিব পাৰি মন গলে আমলখি এটা পাৰি খাই দিব পাৰি উম উম লিচি এইবিলাকৰ পৰা ধৰি লোৱা অ চব আছে
অ উত্তৰ গুৱাহাটীত ন
নহয় নহয় মাহীহতৰ ঘৰ নগাঁও উম এতিয়া মানে প্লামৰ গছ আছে ইয়াতো
অ অ তেনেকে বাৰী এখন থাকিলে ভাল
অ এনেকুৱা বাৰী এখন থাকিলে বহুত ভাল
অ কিছুমান ফল মূলৰ গছতো মই দেখাই নাই আজিলৈকে ত দোকানতহে কিনিব খাব পাৰো নাই দেখা মই জামুৰ গছ দেখিছো দেখাই নে বহুত গছ।
আমাৰ ঘৰত যে কৰদৈ আৰু ৰহদৈ বেলেগ বেলেগকে আছে
ৰহদৈ কি ৰহদৈ অ
ৰহদৈ বুজি নোপোৱা ন মানে কৰদৈটো হৈছে টেঙাটো আৰু ৰহদৈটো হৈছে মিঠাটো
অঁ দুটা আছে নেকি
অ ৰহদৈ বহুত মিঠা
অ আচ্ছা আচ্ছা
আৰু ৰহদৈতো দেখিবলৈ মানে কৰদৈৰ নিচিনা নাই প্ৰায় কিন্তু মানে কৰদ দ ৰহদৈতটো অলপ বেছি ৰস আৰু অলপমান মানে বেছি ধুনীয়া দেখিবলে
অ আচ্ছা অ মজে গম পালো
বহুতেই নাজানে কিন্তু ৰহদৈতটো যে বেলেগ বুলি
অ সেই দোকানত যি আছে তাকে আন লৈ আহো আৰু অ মই
অ এনেই মানে ষ্টাৰ ফ্ৰুট বুলিয়ে কয় গুৱাহাটীত
আচ্ছা আচ্ছা অ
উম
সেই ম আমি মায়ে কেতিয়াবা হেৰি কৰে মানে কিনি আনি জেলি বনায় ঘৰত তেনেকে জেলি বনাই থয় অ স আমি জেলি জেলি বনাই বা আচাৰ বনাই থৈ দিয়ে তেনেকে
আকৌ সেই অ কৰৰ্দৈৰ আচাৰ বহুত ধুনীয়া লাগে কৰদৈ আছাৰ আমাৰ মায়ে বনাই আকৌ কৰদৈৰ যে হেৰি বনাই নহয় কি আছিলে এইটো আ জেলি কথা কোৱা নাই হা মিঠা এই জলা কেজে হেৰি বনাই কি
অ সেইটো তাই জানে অ কিবা জ্বলা কৰি বনাই অ মই মই অকনমান অকনমান লৈছো
অ অ মানে আমাৰ বিয়া আমাৰ তাত যে গাঁৱৰ বিয় বিলাকত মানে ভাতৰ লগত সেইটো চ দিয়ে মানে
গম পাইছো গম পাইছো অ আ মমাৰ বাও বনাই মই নাজানো অ মোৰ বাও এইবিলাক বহুত বনাই তাই মানে আলহী আহি কাৰোবাত গ'লেও একো নিকনে চব ঘৰৰ পৰা বনাই লৈ যায় ধৰা এ যিটো কলা লালমোহন ৰসগোল্লা আন কি হেৰিও জানে দুচাও বনাব জানে আৰু মানে খাইছো দোচাটো মানে দোকানতকৈ টেষ্টি হয় তাইৰ দোচটো। মানে তোমাৰ ধৰা দোকানত ইমান কষ্ট নকৰে ন। ইমান কিয় কষ্ট কৰিব মাহৰ দালি এটা ধুনীয়াকে টেষ্ট। কি কৰি বনাই? খাই ভাল লাগে।
মই বাৰু ধোচা এইবিলাক চাউথ ইণ্ডিয়ান ফুডবিলাক বনাব নাজানো দেই। তাৰ বাহিৰে মানে মানে মই চিঙৰা, লালমোহন, ৰসগোল্লা, বেচ চনৰ লাডু চব ঘৰত বনাই পাইছোঁ। মোৰো মানে চখ আছে কুকিং কৰা।
অ!
উম! মই কেক মইতো কেকো বনাও ন মই অৰ্ডাৰ লওঁ। আকৌ বেকাৰীৰ মানে হেৰি আছে কি আছিল এইটো বিচ বিস্কুট-চিস্কুটৰো মানে আছে উম।
আমাৰ বাও কেক বনায় তেনেকে। কেক মানে বিজনেছ নকৰে আৰু চাপজ মোৰে বাৰ্থডে। তেনেকে মানে হেৰি কৰে আৰু লৈ আহে তেনেকে তাইও কিবাকিবি দিয়ে দেখোন। পৰাত তেনেকৈ সজাই মেলি ধু তুমি সেইবিলাক দিয়া নে ক্ৰীম চিমবিলাক?
অঁ মই মোৰটোতো বিজনেচ হয় ন মোৰ।
অঁ!
উম। মোৰ ঘৰত বেকেৰি আছে, সেইকাৰণে আমিতো চব কৰিব লগা হয়।
অ! সেনেকে ল। অ! মানে দোকানত যে যেনেকে বনাই তেনেকে হৈ যায় ন? দোকানত যিটো ষ্টাইলত বনাই। অ! ভালেই দিয়া। অঁ!
এনেও হোম বেকাৰ বিলাকে দোকানতকে ভালকে বনাই। মানে ধৰা দোকা বেকাৰী বিলাকত যোনবিলাক ডিজাইন থোৱা হয়, সেইবিলাক কে ল'ব লগা হয় ন। কিন্তু এতিয়া আমি মানে আমাক এদিনৰ আগত নাইবা অলপ আগত অঁ অৰ্ডাৰটো দিলে মানে কাষ্টমাইজ যেনেকুৱা ডিজাইনত লাগে তেনেকুৱাকে বনাই
অ! আচ্ছা-আচ্ছা-আচ্ছা অ! অঁ। মই এনে হোমৰ পৰা কাৰো আনা নাই বাৰু। কিন্তু এই দোকানৰ পৰাই আনো কিন্তু এনে বা বনাই আৰু মোৰ ঘৰত। ত বাৰ্থডে-চাৰ্থডে থাকিলে। আমাৰটো ধৰা বাৰ্থডে তেনেকে নাপাতো। কিন্তু তাই তেনেকে বনাই লৈ আহে আৰু ঘৰ হেৰি কৰি। ভাল লাগে তেনেকে হেৰি কৰিলে।
কিন্তু মানে যেতিয়া কেকটো ঘৰত বনোৱা হয় নহয়, তেতিয়া মানে ধৰিব পৰা যায় যে খাব মন নাযায়। কাৰণ কিয় জানানে ইমান চুগাৰ দিয়া হয়।
অ!
মানে চেনিতো পৰিমাণ বহুত বেছি হয় ন। মানে ধৰা আধা কেজিত এক কাপ, এক কেজিত দুকাপ। এনেকে হয় ন। একাপ চেনি খাই দিয়াতো কিমান ডাঙৰ হেৰি ন।
উম! হয় দিয়া। আৰু চকলেট ডায়েৰী মিল্ক আনি দিয়ে এই কালাৰটো। তোমালোকে ডায়েৰী মিল্ক আনি দিয়া‌ নে?
নিদো-নিদো। আমাৰ মানে চকলেট সেইটো বেলেগ থাকে ন, আমাৰতো দামী অলপ।
অ! আচ্ছা-আচ্ছা। অ! তাই ঘৰত বনাই যে সেইটো কাৰণে চাগে।
অঁ! নহয় ঘৰত বনালে বাৰু প্ৰায়বিলাকে ডেৰী মিল্ক কে ইউজ কৰে। আগতে মইও ডেৰী মিল্কে ইউজ কৰো ঘৰত শিকি থাকোঁতে।
অ! মই নাজানো বনাব।
উম-উম।
মই এনেই হেৰি বনাব জানো ধৰা ফ্ৰাইড ৰাইচ, চাওমিন এইবিলাক জানো। অ কিন্তু ইমান হেৰি ভিতৰ অ ইমান ভিতৰতে নাজানো
মই মানে কি জানা মই জোনবিলাক খাই ভাল পাওঁ মই সেইবিলাক বনাইও ভাল পাওঁ।
অ আচ্ছা আচ্ছা অ আৰু আৰু সচৰাচৰ যিটো খাওঁ ধৰা মাছৰ চিকেন কাৰী, এইবিলাক বেলেগ কথা আৰু কিন্তু মই ইমান ভিতৰলে নাযা আৰু ঘৰত বনোৱা আইচক্ৰীমটো মই বহুত ভাল পাওঁ।
অ মোৰ সেই বস্তুটোহে আজিলৈকে নহলেগে জানানে মই ইমান বাৰ মানে ট্ৰাই কৰিছো নহয় আইচ ক্ৰীম বনাবৰ কাৰণে কিবা এটা নহয় কিবা এটা মানে থাকিয়ে যায়।
বহুত ভাল লাগে মানে ঘৰতে তোমাৰ হেৰি আম মেংগ চেংগ আনিলে এ সেইটোকে মানে ধুনীয়াকে বনাওঁ বহুত টেষ্টিও হয় আৰু ধৰা ভিটামিনও থাকে। মেংগ আনিলে তাতে গাখীৰ চাখিৰ দি অলপ বাদাম পিচি দিলো বহুত টেষ্টি লাগে।
হলেও সেইটোত মানে হেৰিয়ে নহলে মানে। হয়তো ইয়াত বহুত বেছি লাইটৰ মানে হেৰি প্ৰব্লেম আছে। কি হৈছে লাইটৰ মানে এ কি কয় ভল্টেজটো বহুত
অ অ।
একেবাৰে কম মানে ফেনখন চলি থাকে যে কেইটা হেৰিয়ত ঘূৰি আছে তাকে হিচাপ কৰি ল'ব পাৰিবা মানে।
হয় দিয়া। মানে সেই আইচক্ৰীমটো হ'লে তাৰ মানে বাচ্ছাও খাব পাৰে অনিষ্ট নকৰে দোকানৰতো বেয়া দিয়াচোন। এ সেইটো আৰু আমি খাওঁ তেনেকে বনাই মাজে মাজে। আৰু এই যিবিলাক আমি তাৰমানে হেৰিও কৰো যিটো তোমাৰ মানে ধৰা মেংগ' আনিলো মেংগটোয়ে তাৰমানে জুচ বনাওঁ ঘৰতে বনাই পেলাই ফ্ৰিজত ৰাখি দিওঁ আলহী আহিলে তেনেকে দিবও মানে ভাল লাগে আৰু।
উম মই যে মেংগ' জুচ যে ইমান বেয়া পাওঁ।
অ হা হা হা
মই যে ঘৰত বনোৱা মেংগ' জুচটোও খাব নোৱাৰো জানানে।
অ হেৰি কৰিবাচোন গাখীৰৰ লগত অকমান মেংগ দিবা। দি পেলাই সেইটো বনাই পেলাই মানে ফ্ৰিজত ৰাখি দিবা অটোত দুটামান আইচ টুকুৰা পেলাই মজা লাগে অ।
নহয় নহয় এইবাৰ যে মই সেইটোয়ে ট্ৰাই কৰি চাইছিলো মই মানে ইমানেই বেয়া পাও যে মোৰ মানে উল্টি আহি যায় মেংগ টো হেৰি কৰি দিয়াৰ লগে লগে।
আচ্ছা আচ্ছা সেই তেনেকে। কিন্তু এইটো এইটো বোলে এইটো মিশ্ৰণ বোলে হেৰি হাই প্ৰেচাৰ থকা মানুহক দিব নালাগে মই শুনিছো। মানে গাখীৰ লগত যদি আম অ গাখীৰ আৰু আম দিলে বোলে সেইটো মানে মানে বহুত ভিটামিন আহি যায় নহয় সেইটো বোলে হাই প্ৰেচাৰ থাকিলে দিব নালাগে। আৰু বস্তুটো ফ্ৰিজত ৰাখিলে টেষ্টটো আৰু বেছি হয় ন অলপমান ঠাণ্ডা হৈ থাকিলে। তেনেকে আৰু।
মই খাব নোৱাৰো মই মানে আম আমটো যেতিয়া মিক্সাৰত মাৰি দিয়া হয় মই তে তেতিয়া মানে মোৰ খাবলে ভাল নালাগে আৰু
অ আচ্ছা তুমি চাগে হেৰি খোৱা ন হেৰি অৰেঞ্জ জুচ চুচ খোৱা চাগে। মৌচুমী, অৰেঞ্জ অ মৌচুমী অৰেঞ্জ সেইটো খাব পাৰা চাগে।
মই আমৰ নাখাও মৌচুমী অৰেঞ্জ এইবিলাক খাও।
আচ্ছা, আচ্ছা অঁ।
ৱাটাৰ মেলন জুচ খাই ভাল পাওঁ, মই-
অঁ, ৱাটাৰ মিলন অঁ, ৱাটাৰ মিলনতটো ভাল লাগে কিন্তু মই আজি- আযিকালি ৱাটাৰ মিলনটো, অলপ এৰিছো এ, বহুতে বেজি মাৰে বুলি কোৱা শুনিছোঁ। ভয় লাগে।
অঁ, মাজে মাজে ৰং দিয়া বুলিও শুনিছোঁ।
অঁ, সেইটো কাৰণে মোৰ অলপ ভয় খাই, সেইটো মই এৰিছো আৰু এইটোৱে-
কিন্তু আমাৰ গাঁৱৰ ফালে ইমান প্ৰব্লেম নাই, মানে এই লোক- লোকেল বস্তু বিলাকে পাই যে।
অঁ এইটো গছো পাই নেকি তোমালোকৰ তাতে গছো, আছে নেকি কাবাৰ।
নাই চাগে, কিন্তু মানে এই চতিয়া ফালৰ মানুহ বিলাকে ৰুৱে নেকি।
অঁ আচ্ছা, আচ্ছা অঁ।
অঁ, চতিয়া বুলি জেগা অকন আছে ন, এই চাৰিআলিত। আমাৰ হেৰি খুৰাহঁতৰ তাতে বহুত খেতি আছে। অঁ, সেইকাৰণে এনেই ৰঙালাও- পা ধৰি লৈ পেলাই চব খেতি কৰে হা কিন্তু সেই এ, মানে- তৰমুজৰ খেতি কৰে নকৰে মই নাজানো, কিন্তু ত- হেৰি আমাৰ দেউতাৰ গাড়ী আছে ন এনেকে-
আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ।
আৰু মানে চলাবলে চলাবলৈও দিয়ে ধৰাচোন সেইবিলাকত মানে কে- কেতিয়াবা লোড লয় মানে আমাৰ সেইফালে গহপুৰৰ ইফালৰ পৰা মানে এ- ওমানহতে তৰমুজৰ খেতি কৰে সেইয় তেনেকে তৰমুজ- বহুত তৰমজ আানিব পাৰে মানে আৰু লোকেল হয় সেয়া-
অঁ আচ্ছা আচ্ছা তেনেকা জানিলে ভাল আৰু বাৰু মোৰ তাৰমানে অলপ ভয় লগা হ'ল। সেইকাৰণে মানে- এ মানে খুব কম খাওঁ আৰু খাওঁ বাৰু খুব কমাই খাওঁ আগতে খাইছিলো অলপ- হয়ঁ পালো সেইটো কাৰণে-
নাই নাই আমাৰ তাত মানে ফল মূল বিলাক চব লোকেলে হয় কাৰণ ঘৰৰে গোটেই- খিনি আছে তাৰ লগতে মানে তৰমুজ এইবিলাক খালেও মানে লোকেলে পায়।
অঁ ঠিকে আছে তেনেকে ভাবিলে তেনেকে মানে পালে পালে কথা নাই বাৰু-
ওঁম।
উমঁ, হম-
মানে আহোম বগৰীৰ, পৰা ধৰি নৰা বগৰীলৈকে চব-
অঁ ঘৰতে আছে ভাল দিয়া ঘৰৰ বস্তু খাই। ভালো লাগে তেনেকে-
তাকে অঁ আমলখি খাই পাইছা তুমি কেতিয়াবা- উমঁ উমঁ ঠিক আছে দিয়া দিয়া দনিয়ক।